শুনিছানে
অ অ শুনি আছোঁ
অ কি কৰি আছা?
এই এনেই আছোঁ
অ মইয়ো এনেই ৰ আছো ৰ'বা অকণমান গৰম দিছে ন বাহিৰৰ পিনে অকনমান ওলাই আহিলো
উ চাহ তাহ খাইছ?
হয় হয় খাইছো তুমি?
অ মই অলপ আগতে খাই পিনে অলপ খোজকাঢ়ি আছোঁ।
অ গৰমটো বহুত দিছে ন এইকেইদিন বিশেষকৈ
এ নকব -নকবি আৰু গৰম পুৰা দিয়ে আছেৰে এইকেইদিন।
থাকিবই নোৱাৰা আৰু অবে অৱস্থা।
মানে কি ক'বা আৰু একদম মানে একদম জুইৰ দৰে গৰম হৈ গৈছে।
হয় এইটো যাহ আমি চাবলৈ গ'লে এতিয়া আহ, যিটো আমাৰ যোৱা বছৰ আমি ছয়, হাত বছৰ অতিক্ৰম আহিলোঁ কৰি আহিলোঁ আৰু তেতিয়া কিন্তু আমাৰ এনেকুৱা ধৰণৰ গৰম গৰমৰ উত্তাপটো কিন্তু তেতিয়া নাছিল আৰু এত এতিয়া যেনেকৈ আৰু গৰম বোৰ অত্যাধিক হৈছে আৰু
সেইটোৱেই কি ক'বা এ গৰম মানে কি -কি ক'বা আৰু আজিকালি মানে প্ৰদুষণ - চদুষণ হ'ল ন' ত'এইটো এনে অলপ চাৰিওফালৰ গৰমটো বাঢ়ি গৈছে। মানে পৃথিৱীৰ উত্তাপটো বৃদ্ধি হোৱাৰ ফলত অলপ গৰম চৰমৰ উত্তাপ বাঢ়ি গ'ল।
হয়।
আমি মানুহ হৈ মানুহৰ কাৰণেই এইবোৰ আমি এইবিলাক আৰু অসুবিধাত আমি সন্মুখীন হ'ব লগা হৈছোঁ যদি আৰু যদি আমি গছ -গছনিবোৰ যেতিয়া নাকাটিলো হয় বা আমি যদি পৰিৱেশ টো যদি পৰিস্কাৰকৈ ৰাখিলো হয় তেতিয়া হ'লে আমাৰ আৰু এনেকুৱা ধৰণ নৰ ধৰি ৰোৱা গোলকীয় উষ্ণতাটো আমাৰ বৃদ্ধি নহ'ল হয় আৰু আমি গৰম বোৰো আৰু বৰ ইমান আৰু অত্যাধিক নহ'ল হয় যদি আৰু আমি সকলোবোৰ প্ৰকৃতিৰ যদি আমি আহ, নকৰিবলগীয়া কাম বোৰ যদি আৰু নকৰিলোঁ হয় আৰু।
অ', অ', এইটোও হয় কথাটো তোমাৰ ঠিকে কৈছা। মানে সেইটোৱে অলপ যদি গছ -গছনিৰ প্ৰতি অলপ যেতিয়া যত্ন দিলো হয় তেতিয়া মানে এনেকুৱা সমস্যা নহ' ল হয়।
হয় কাৰণ ধৰা যোৱা আমি প্ৰকৃতিৰ খা প্ৰকৃতি যেতিয়ালৈকে থাকিব আমি তেতিয়ালৈকে আমি জীয়াই থাকিম আৰু বা আমি প্ৰকৃতি নহলে আমি কেতিয়াও টো জীয়াই থাকি থাকিব নোৱাৰিম এতিয়া যোৱা যদি আমি আৰু গছ -গছনি কাটি যদি তহিলং কৰি দিওঁ তেতিয়াহ'লে আমি আহ যিটো আৰু আমি উশাহত অহ, অক্সিজেন গেছ আমি লওঁ এই গেছটো আমি কৰ পৰা পাম? গতিকে আমি আৰু গছ বুলিয়ে নহয় আমি সকলো ধৰণৰ অ ধৰি লোৱা পৰিৱেশৰ লগত অ, সংযুক্ত হৈ থকা আমি কাম বোৰ আৰু অ, বিনষ্ট নোহোৱা কাম বোৰ আৰু আমি কৰিবই নালাগে আৰু।
উম, একদম ঠিক কৈছ।
এনে আমাৰ এনে আৰু পৰিৱেশত এনেকুৱা ধৰণৰ আৰু প্ৰদূষণ বোৰ হৈ আছে এনে অকনমান ক'ব পাৰিবানে?
কি ক'লা?
এনে আৰু ধৰি লোৱা আমাৰ মাটি প্ৰদূষণ হওক বা পানী, বায়ু শব্দ এনেকুৱা ধৰণৰ যে আৰু প্ৰদূষণ বোৰ হৈ আছে আৰু এনে অকনমান ক'ব পাৰিবানে?
মানে প্ৰদূষণ মানে কি এইবোৰ মানুহে কৰি আছে মানে মানে মানুহবোৰে কি কৰিছে না য'তে - ততে যি তি বস্তু দলিয়াই য'তে -ত'তে পেলাই থাকে। এনেকে হ'লেতো প্ৰদূষণ হ'ব আৰু লগতে আৰু সেয়াই আৰু মানুহবোৰ ক'ল -কাৰখানা ইত্যাদিৰ পৰা যে যি -যি বই গেলা- পচা বস্তুবিলাক পেলাই দিয়ে সেইবোৰে যদি আহি পিনে পৰে যদি মাটি বা পানীত পৰে বা গেছ- চেছ এইবিলাক পুৰা একদম প্ৰদূষণ হ'ব সিটোয়ে আৰু।
হয়। আমি আৰু এতিয়া চাবলৈ গ'লে আমাৰ বায়ুতও যথেষ্ট পৰিমাণে আমাৰ দূষিত হৈ আছে আৰু বৰ্তমান সময়ত। ধৰি লোৱা আমাৰ কল-কাৰখানাৰ পৰা অলোৱা ধোঁৱায়েই হওঁক বা আমাৰ গাড়ী মটৰ পৰা ওলোৱা ধোৱাৰ লগতে আমি যেতিয়া আৰু প্লাষ্টিক বোৰ আমি ব্যৱহাৰ কৰি জ্বলাই দিও সেইবোৰৰ পৰাও আমাৰ আৰু বায়ু দূষিত হোৱা আমি দেখিবলৈ পাওঁ। বা আমাৰ এতিয়া চাবলৈ গ'লে আমাৰ দৈনন্দিন জীৱনত আমি বহুতো আমি সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি আমি বিভিন্ন ডেকা বয় জেষ্ঠ লোকসকলক আমি দেখিবলৈ পাওঁ যে আমাৰ ৰাস্তাৰ পিনে ওলাই গলে যে ৰাস্তাৰ চুকত থাকি কিনে আৰু বিভিন্ন ধৰণৰ চিগাৰেট হওক বা সুৰা পান বা মাদক জাতীয় দ্ৰব্য আদি সেৱন কৰা আমি দেখা পাওঁ আৰু যাৰ ফলত আমাৰ আৰু বায়ুতটো দূষিত হৈছে লগতে আৰু তেওঁলোকৰ নিজৰ আৰু দেহটোৰো ক্ষতিগ্ৰস্ত হৈছে আৰু বিশেষকৈ আমি তেনেকুৱা ধৰণৰ আৰু পৰিৱেশৰ লগতে আমাৰ নিজৰে অ অ বেয়া কাম বোৰ আৰু আমি কৰি কৰিব নালাগে আৰু পৰা পৰাপক্ষলৈ।
উম ঠিকেই কৈছ, এক ছেকেণ্ড হা। তোমাৰ কথাটো যি একদম
হয়। আৰু শুনি আছা নে? শুনি আছেনে? অ শুনি পাইছে নে? শুনি আছানে?